হেল্ল, কোৱা, কি‌ খবৰ? ভালে। মোৰো ভালে দিয়া, এ, মই বিপদ তাত হৈছে ৰবা সৰু কে। এ, মোৰ ভাইটি তোৰ মানে স্কুলত হেৰি, কৰিব লাগে প্ৰজেক্ট এটা চাবমিট কৰিব লাগে। প্ৰজেক্টটো এই মোবাইলৰ ওপৰত, মই অলপ গম পাই।
কি, অকল এটা এটা টপিকে দিছে নে কেইবটাঁও দিছে।
এটাৰ লগতে আৰু দুই-তিনিটাঁও দিছে মোবাইলৰও দিছে। অকল মই মানে মোবাইল কৰিছো সেই মোবাইলটোৰ ওপৰত অলপ মানে তাৰ উপকাৰীতা অপকা উপকাৰিতাৰ ওপৰত মানে দিছে টপিকটো মই অলপো জানো বাৰু। অলপ খিনি মই কৈছো তাৰ উপৰিও তোমাক বোলে বাৰ সুধি লওঁ তুমি কি কি কোৱা। শুনো তাকে আলোচনা কৰিবলৈ ফোনটো কৰিলো। অ, মবাইল উম,
ঠিকে আছে তুমি কোৱাচোন বাৰু তুমি তোমাৰ খিনি।
মই মানে মই টো তাক। কৈছো আৰু তাক যে মোবাইলৰ অপকাৰিতা উপকাৰিতা কি কি। ধৰি লোৱা এতিয়া মোবাইল আমিতো মোবাইল ধৰি লোৱা। এ, হেৰি মোবাইল অহা বেছি বছৰ হোৱাই নাই।
অ, তুমি তেনেকে ধৰা হেৰি কৰাচোন তুমি এটা কাম কৰা। তুমি ষ্টাৰ্টিঙতে তুমি অপকাৰিতা বুলি কয় দহটা পইণ্ট উলিয়াই আছো তুমি দহটা পইণ্ট মোক কোৱা।
অ, অপকাৰিতাত অপকাৰিতা খিনি মই এইখিনি আহিছো মই অপকাৰিতাতো বিষয়ে কৈছো বাৰু অপ উপকাৰিতাৰ বিষয়ে মই মানে ভালকে লিখি থৈছো, বা কৈছো অপকাৰিতা মানে। কিয় ধৰিলোৱা এতিয়া ফোনটো ধৰি লোৱা আমি অপকাৰিতা কি ফোনটো। বিভিন্ন ভাল বস্তু ফোনটোত পোৱা যায় আৰু বিভিন্ন বেয়া বস্তু পোৱা যায়। এইটো এক নম্বৰ ধৰি লোৱা, তাৰ পিছত দুই নম্বৰ টো হ'ল ফোনটোৰ পৰা ধৰিলোৱা বহুত বেয়া ৰেডিৱেচ যাৰ ফলত ধৰিলোৱা আমাৰ। এয়া অলপ বায়ুমণ্ডল হলেঁও বা জীৱ জন্তুৰ ওপৰত হলেঁও। প্ৰভাৱ পৰিছে বা আমাৰ নিজৰ মানুহৰ ওপৰত হ'লেও। সেই ৰেডিয়েশচনটোৰ পৰা অলপ উ হেৰি পৰিছে তাৰপিছতে। উম, টাৱাৰ শনিৰ কাৰণে ধৰিলা চৰাই চিৰিকট জীৱ জন্তু অলপ আঘাতপ্ৰাপ্ত হৈছে। উম, সেয়াই আৰু বাকী।
চকু কান
চকুৰ কাৰণে ভাল বেয়া অ, সেইটো চকুৰ কাৰণে এতিয়া ধৰি লও স্ক্ৰন টাইম বহুত হৈ যোৱা। কাৰণে শিশুসকলৰ ধৰি লওক শিশুৰ লগ ডাঙৰ মানুহ আৰু
উম,
ছে চকু তাৰ পিছত পোৱাল বিলাক ও কুৰ গোছ হৈ গৈছে ইয়াৰ মোবাইলত দেখা বস্তুবিলাক চাই চাই অলপ সিহঁতে বাহিৰৰ জগতখনৰ বিষয়ে নাছাই আজিকালি নাজানেই অকল মোবাইলৰ ভিত জগতখনৰ বিষয়ে জানে। প্ৰব্লেম হৈছে আৰু।
উম ঠিক আছে বাৰু চাবচোন তুমি আজি কালি মোবাইলত যি দি ভিডিঅ' সোপাই আহিব।
বেছি গুৰুত্ব দিয়ে সেইটো তাৰাতো ভাল ভাল দিশ টো নলয় ন' আজিকালি ঘাৰ পৰা বেয়া দিশটোৱে লয়। বেছি বাঢ়ি গৈছে। উম, সেইটোৱ।
বাদ দিয়া বাদ দে এইটো টপিকো আমিটো তাতো লিখিব নোৱাৰিম তুমি এইবিলাক লিখি দিবা যে চকুৰ কাৰণে প্ৰব্লেম হয় অপকাৰিতাত।
তাৰপিছত উপকাৰীকেইটা উপকাৰীতা কেইটা কি কি
উপকাৰী তুমি কি আৰু ভাল শিক্ষাবিলাক লব পাৰি।
অ'। সেইটো হয় কিন্তু দেই যিকোনো কুৱেশচন তেতিয়াহলে আমি তাত যদি দি দিওঁ। বা তাত মাৰি দিম চব কুৱেশচনৰ এনঞ্চাৰে কিবা নহয় কিবা এটা ভিডিঅ' হলে আহিব তাৰ পৰা আমি লাভান্বিত হ।
হ'বাই হবাই তাৰপা শিকিব পাৰিবা সকলো আৰু লগতে উ
আৰু এতিয়া কোনো নিৰ্দিষ্ট আমি বেলেগ বেলেগ জেগা দেখিব পাওঁ মোবাইলৰ জৰিয়তে। সেয়া জেগা আমি নগ নগলে দেখি নাপালো এতিয়া আমি কৰিব নোৱাৰোঁ বস্তুটো কিন্তু আমি চকুৰে চাই পেলাই চাব পাৰো মানে বিশেষকে আৰু অনুভৱ কৰিব ন বস্তুটো কি আছে কি
অ আমাৰ লাভ হৈছে এতিয়া তুমি মোৰ লগত কথা পাতি আছা। সেইটোয়ে আগতেতো চিঠি
এইয়া
আগতেতো চিঠিয়ে দিয়ে এতিয়া তুমি এতিয়া প্ৰয়োজন হ'লে লগতে ফোন কৰিছা লগতে সুবিধা পাইছে বা নহ'লে কিছুমান সহায় পাইছা।
কোনো এটা বস্তু আমি মোবাইটোৰ জৰিয়তে কেমেৰাত আবদ্ধ কৰি ৰাখিব পাৰোঁ যি মুহূৰ্ত ন' সেইটো এটা উপকাৰিতা উম হয় বাৰু কথাটো।
লাভেই এতিয়া মোবাইলটো চাব গ'লে লাভ বেছি আছে মানুহে কিছুমানে যি টি বস্তু চাইহে লোকচান হৈ আছে পোৱালিবিলাক।
উম, সেইটোয় লাভাম্বিত উপাই' নিজৰ লগত কথা আৰু নিজা বেয়া দিশটোেলৈ নগৈ ভাল দিশটো যদি যোৱা হয়, তেনে এইটো লাভতেই হয় আৰু শেয়া আৰু আৰু মোবাইল ফোন দিচ আৰু তোমাৰ হেৰি দিছে আৰু উম, মোবাইল ফোন আৰু টেলিভিশনো দিছে, টেলিভিশন আৰু এতিয়া ৰেডিঅ'টোতো হৈ গ'ল, উম সেইটো কাৰণে আৰু এতিয়া টেলিভিছনৰ সোৱাদ ধৰি ল টেলিভিছনৰ পৰা ইমান এটা লোকচান নহয় মানুহ যেনেকে ফোনৰ মোবাইলৰ সৈতে টেলিভিশনৰ নিউজ টেলিভিশন, টেলিভিছন, টেলিফোন উম, উম লিভছন্ মানে টিভি আৰু উম, উম দৃশ্য এটা যিকোনো দৃশ্য এটা দেখায় আৰু তাত সেইটো বস্তু তেতিয়ালৈকে মানুহৰ স্মাৰ্ট টিভি নাহালেকে বিশেষকে। তেতিয়ালৈকে মানুহৰ মানে ধৈৰ্য্য শক্তি আছিলে ধৈৰ্য্য শক্তি এটা আছিলে। এতিয়াতো মানুহৰ ধৈৰ্য্য শক্তি নোহোৱা হৈ গ'ল। কাৰণ মানুহে এতিয়া স্মাৰ্ট টি ভি বা যি এই মোবাইলৰ এপবিলাকে ইউজ কৰি তাত নিজৰ নিজৰ পচন্দ অনুসৰি বস্তুবোৰ চিলেক্ট কৰিব পাৰে তেনেকেই চাই। আগৰ দিনৰ টিভিবোৰত যোনবোৰ স্মাৰ্ট টিভি নাছিল। সেইবোৰতো নিৰ্দিষ্ট বস্তু এটা চলি থাকিবই, অকল কাৰেণ্ট বা বিজুলি গ'লেহে সেইটো ফটু অফ হ'ব বা নিৰ্দিষ্ট এডভাৰ্টাইমেন্ট আহিলেহে সেইটো অফ হয়।
উম।
কাটি দিয়া অপশচনতটো নাছিলে। এতিয়া যিটো আজিকালি স্মাৰ্ট অপচনটো, উম। সেইটোৰ পৰা লোকচান হয় আৰু আগৰ বস্তুবোৰ ভাল আছিলে। কিন্তু সেয়া প্ৰযুক্তিবিদ্যাৰ লগত আমি অলপ আগবাঢ়ি যাবই লাগিব।
উম, সেইটো বেয়াও হৈছে ভালো হৈছে এতিয়া যিমান শিক্ষা দিছে। এতিয়া ভাল শিক্ষাবিলাক যোনে লৈছে তাৰ ভাল ভাল বস্তু বনাই বনাই গৈ আছে।
অ', সেয়াই। ইয়াৰ পৰাতো ক'ব নোৱাৰি যে, ইয়াৰ পৰা মানুহ লোকচান হৈছে। বুলি ইয়াৰ পৰাও বহুত মানুহৰ লাভেই হৈ আছে।
উম, এক প্ৰকাৰে চাব গ'লে ধৰ লাভো হৈছে লোক অলপ লোকচ লোকচান হোৱাৰ নিচিনা ক'ব পাৰি তুমি চাবাচোন। লাভটো হৈছে যে তুমি আৰ্জেন্ট ধৰ ক'ৰবাত যাব লগিয়া হৈছে বস্তুটো আৰ্জেন্ট চাই পেলাই তুমি যাব লাগে তাত ধৰ তুমি কাটি পেলাই চাই গোচি যাব পাৰা।
অ'।
কিছুমান ক্ষেত্ৰত লাভ আৰু। আৰু লোকচান কি হয় মানে আজিকালি ধৈৰ্য্য নাই মানুহৰ।
ধৈৰ্য্য শক্তিটো কমি গৈছে বেলেগ একো নাই হোৱা ধৈৰ্য্য শক্তি কমি গৈছে। যাৰ ফলত ধৰা প্ৰতিটো বস্তুৱে বেছি টাইম ৰখিব নোৱাৰে বস্তু এটালৈ। সেইবোৰে কিন্তু সেইয়া ফোন মাইল মোবাইল ফোনটোৰ জৰিয়তে বহুত লাভ হৈছে। এতিয়া কবালৈ গ'লে কিবা ৰা ৰাস্তা যদি পাহৰা হয়। মেপৰ সহায়ত জৰিয়তে সেই ৰাস্তাটো তুমি চিনাকি হ'ব পাৰা যিকোনো প্ৰব্লেমত তুমি নফচা। আজিকালিতো ফোনতে নিজে জি পে' পইচা আজিকালি কেছ নলয়ে। চব অনলাইন পে হৈ গ'ল। জী পে যিকোনো এটা যিকোনো পৰিৱেশতে তুমি নালাগে তোমাৰ চব ফোনতে থাকিব বেংকত থাকিব তাৰ পৰা তুমি পে' কৰিলেই হ'ল সেইবোৰৰ জৰিয়তে লাভো হৈছে।
তুমি অন কৰিও তুমি আজিকালি হেৰুৱা ভয় নাই মানুহৰ।
ভয় নাই মানুহৰ একো অসুবিধা নাই তোমাক য'ত থাকিলেও তোমাক গম পোৱা যায়।
উম, আৰু য'তে থাকিলে তুমি ফোন কৰি খবৰ ল'ব পাৰা।
উম, হয় কথাটো।
এক প্ৰকাৰ লাভ- লাভ-লাভৰ পৰা চাব গ'লে বহুত আছে লাভ দেই।
উম, লাভ বহুত আছে। আমি হেই নৱ প্ৰজন্মই সেই লাভখিনি লে বেছি মন দি যোনবিলাক লোকচান কৰে সেইবোৰত গুৰুত্ব নিদিলে নিজৰে লাভ হ'ব।
উম, কাৰণ তাৰ পৰা যেতিয়া আ যিবিলাক শিক্ষা দিছে।
অ', শিকিব পাৰি
এ শিকিব পাৰি শিকিব লাগে আৰু উম। তুমি চাবাচোনে মোবাইলটো ওলাব পাই বহুত বস্তু মোবাইলৰ পৰা শিকি শিকি পোৱা এইবিলাক আজিকালি সৰু সৰু পোৱালি যিটি বনাই দিয়ে।
উম, আজিকালি সিহঁতেও সেইটোৰ পৰা লাভান্বিত হৈছে। বহুত সৰু পোৱালীবোৰ হয় বাৰু।
মোবাইটো আছে দেখি তুমি ইউটউব চনেল খুলিচা কিবা খুলিচা ধেই কিবা কিবি কৰিব পাৰিছা মোবলটোতে।
হম। এজনৰ লগত এজনৰ কথা পাতিব পাৰিছে এতিয়া মই তোমাৰ লগত যেনেক কথা পাতি আছো।
যেনেকে পাবলিক ক্ৰিয়েটৰ কিছুমানে এনেকে ভিডঅ' বনাই তেনেকা প্ৰফিটো হয় আজিকালি তুমি চাবাচোন।
কিছন ন গৈ নো গৈ নোপোৱা জেগালো বহুত খিনি লাম্ভাদিত হৈছো। আমি।
ভাল লাভ হৈছে দেই লোকচান কব নযাওঁ লাভ হৈছে।
অ', আৰু সকলোবোৰ বস্তু এটা টা বেয়া দিশ থাকেই সেই বেয়া দিশটো নলৈ পেলাই আমি যদি ভাল দিশটো লওঁ
কিন্তু পোৱালিবিলাকে আজিকালি পোৱালিবিলাকে বেয়াটো বেছিকৈ লয়।
উম। সেইয়ায়ে আৰু।
মানে মোবাইলটো ভাল, ভালৰ কাৰণে হৈছে কিন্তু যে কিতাপতে অলপ চাব লাগে সিহেতে চবতো মোবাইলতে চাব নালাগে, যে নোৱাৰাটো কিছুমান মোবাইলত দিয়ে সেইটো চাব লাগে।
আজিকালিতো সেই মোবাইল ফোনতে। আধাৰ কিতাপটো মোবাইফনতে পাই আজিকালি তুমি যিয়ে মাৰি দিয়া উ ইউটিউবত বা বেলেগ, বেলেগ গুগলত চবতে তুমি সেই তাৰ লগত জড়িত বস্তু পাবাই বা সেই প্ৰশ্নটোৰ উত্তৰ বা সেই টপিকতো যিকোনো বস্তু অলপ ব বহল ভাৱে বিশ্লেষণ কৰা পাবাই।
শুনা তুমি এতিয়া মোবাইলটোত হ'লে কি হয়। তুমি মোবাইলটো চাই থাকিলে তুমি ঘপকে কিবা এটা কাটি বেলেগ চাও চাও লাগি থাকিব।
উম।
ধৈৰ্য নহাই কাটি কৰি দিব সেইকাৰণে যদি কিতাপখন হয়তো তুমি অলপ চালা আৰু নোৱাৰাত তো মবাইলত চোৱা টো বেলেগ কথা। কিতাপখন চাল তোমাৰ ধৈৰ্যও বাঢ়িব আৰু তোম ব্ৰেইনটো অলপ ষ্ট্ৰং হৈ থাকিব পঢ়ি থাকিলে। চকু প্ৰব্লেম নহয় তেতিয়া।
উম, স্কিন টাইমটো বেয়া বাৰু।
অ', তুমিটো মোবাইলটো গম পাইছাই।
সেই ইয়াৰ পৰা এইটোয়ে জানিব পাৰি আৰু যে ধৰি লোৱা তোমাৰ নিজৰ লগত কথা আৰু। উম, সেইটো হয় নিজকে বচাই চলিব লাগে আৰু যাতে নিজৰ লোকচান নহয় সেইটো বস্তুৰ পৰা তেনেকে চলিব লাগে। তেতিয়া লাভ হয় আৰু নিজৰে। সেইয় আৰু দে ঠিকে আছে তোমাৰ পৰা জানিব পাই ভাল লাগিলে গোটেইখিনি কথা।
উম।
মই ভাইটিক এনেকে ক'ম যে এইখিনি কি কলা সেইখিনিৰ ওপৰতে এটা টপিক বনাই চামাৰী এটা লিখি যাতে স্কুলত জমা দিব পাৰে।
উম, দিয়া ঠিক আছে।
দিয়া হ'ব দিয়া ৰাখিছোঁ।